হেল্ল' অ ক'ব নেটৱৰ্কৰ প্ৰব্লেম হৈছিলে নেকি
ইমান নহয় বহুতেই মই কিবা এটা কৈ আছিলো ৰবা
তুমি সেই অকণমান অহ এটা
অ মই পেইট ইফচিয়াচি ওপৰত কৈ আছিলো পেইট এফিচেণ্টি সদায় জিকি পেলাই এজন বেটাৰ অফ হৈ এজন ৱৰ্ছ অফ হৈ থকাজনক অকণমান বেটাৰ কৰে ব নিজে কমি নোযোৱাকে মানে নিজে উজি কিয় থাকে কিন্তু তেওঁক অলপ হেলপে কৰে তাত একেবাৰে ইকুৱেলিটি কৰি এলকেশচন কৰাটো নকৰে
উম সেইটোৱে ত
সৰু সৰু বাকী যিবোৰ কুৱেশন দিছে ইজিয়ে লাগিছে আৰু হব হ মোহ বহু
গ্ৰেজুৱেশ্যনত মানে পঢ়িবলৈ বহুত ধুনীয়া আছিলে কিন্তু মই মাষ্টাৰ্চতকে
মই আকৌ অ কোৱা
ধৰি লোৱা ইকনমি গ্ৰথ এণ্ড ডেভেলপমেন্টৰ ধুনীয়া ধুনীয়া বস্তুবোৰ আছিলে বিগ বুষ্ট থিঅৰি ক্ৰিটিকেল মিনিমাম অজ কিন্তু আজিক কেলি বস্তখিনি বেলেগ কমপিলিকেতদ কৰি দিলে ন
ন আজালি নহয় মাচষ্টচত কমপিলিকেতদ বস্ত বিলাগ অলপ দেফতত বুজিব লাগিব হে না কিন্তু তুমি তোমালোকে যেনেকে গ্ৰেজুৱেচনত পাইছিলা আমি আকৌ গ্ৰেজুৱ্যনত পোৱা নাই দেই আমাক আমি আমাৰ ক্লাছে নহল ন কৰুণাৰ সময়ত আমি একোৱে বুজি নাপালো আ মই না হায়াৰ ছেকেণ্ডৰীত বুজি পালো ন মই গ্ৰেজয়েচ ন অ দেফতত ইকনমি বুজি পালোঁ অহ তেৰহ পিলাইনিগ কৰি ইকজাত ভাল মাকচ পালোঁ কিন্তু মই দেফতত বুজি নাপালোঁ মানে বুজিছা ন অ মোৰ মই মোৰ আগৰ অ এটা কৃতিপ আছিল সেইটো আছিলে যে কি হয় মই এটা চাবজেকট এাৰ কুৱেশন পেটাৰ্ পৰা মই পঢ়ি মই একজামত মানে ভাল নম্বৰ পাই যাব পাৰো মানে ব চব নাজানিলেও মানে মোৰো আইডিয়াটো আছে। কেনেকুৱা ধৰণৰ কুৱেশন আহিব পাৰে। গতিকে মই পাই ন
আচ্ছা আচ্ছা।
কিন্তু মই বুজ-সেইকাৰণেতো মোৰ এন্ট্ৰেন্ঞ্চতো প্ৰব্লেমটো হ'ল ন। কাৰণ মোৰ বেছটোৱে ভাল ন। মোৰ হেয়াৰ ছেকণ্ডৰীত ইকনমিক ত্ৰিছৰ নাই। মোৰ ডিগ্ৰীত ন অবিয়েচলি ভাল হয়। যিখিনি আছে ঠিক আছিল। কিন্তু কোন কৰোণা পৰি গ'ল, আমাক চব অনলাইন, অনলাইন, অনলাইন হৈ গ'ল ন। অ, সেই- জ নে।
হয় যথেষ্ট প্ৰব্লেম হয়। তেনেকে আমাৰ মানে কি হয় আমি ইয়াৰে আন্ডাৰত যে। তেতিয়া মানে কোৱেচন পেটাৰ প্ৰায় একে একেই পাওঁ। আগতে মানে এওঁলোকেই কাটিছিলে ন। গোটেইখিনি বস্তু খিনি মানে এ আৰু এটা বস্তুটো আমি ও ধৰি লোৱা ক্লাছত নিজে ৰুমত পঢ়িছিলো হোৱাটচ আপট সেই টো হয়। দ্বিতীয় চেমত লগ পাইছিলো বাৰু। তোমালোকৰ কাৰণে যথেষ্ট প্ৰব্লেম হ'ল দিয়াচোন। আৰু তেনেকুৱা এটা গ্ৰেজুৱেচন, হায়াৰছেকেণ্ডেৰি বাৰু ঠিক আছে বাৰু পঢ়ি মেলি নিজে পাৰিবা। কিন্তু গ্ৰেজুৱেশ্যনতক অকনমান সহায়ৰ দৰকাৰ হয় আৰু।
লাগে, লাগে অকনমান আৰু মোৰ লগৰ বিলাকে চবেটো টিউচন লৈছিলে মানে মই আচৰিত মানে হে, ইহঁতে আকৌ এয়া প্ৰফেচাৰ ততে ঘৰত গৈ টিউচনো লৈগে। ইমান গাল ল'ৰা-ছোৱালী চেভেনটি কিমান টা টিউচনলৈ। মোৰ না টিউচন না। কিবা সেইকাৰণে সিহঁত বিলাকৰ ক্লাছত বডিংটোও বেলেগ মানে। ক্লাছৰ পৰা বাহিৰে বাহিৰে টিউচন মোৰ মানে নিজকে লাগে যে, কি পঢ়িছে এনেকুৱা, যে মই পঢ়া নাই। অ'একজামত ম চবকে মিট কৰি দিলোঁ মই আহিলোঁ তপ থ্ৰিত, এই ল'ৰা ছোৱালীবোৰ বুজি নাপালো বুলি সিহঁতি কি পঢ়িলে এনেকুৱা
আচলতে নিজৰ সেইটো হেনালিটিকেল লেভেলটো তোমাৰ সেইটো বহুত ধুনীয়া হয়।
মই এটাই জানিছিলো যে মোৰ কপি লোৱা যদি চাবত পৰিলে ডিপাৰ্টমেণ্টৰ বিষয়ে চাব। ত' ডিপাৰ্টমেন্টৰ টিচাৰে চোৱাহেঁতেন মই পালো হয়, কিন্তু ইউনিভাৰ্চিটি মোৰ চাব ইউনিভাৰ্চিটিতো নাজানে কোনে টিউশন লৈছে নলইছে। কি লিখিছো সেইটোহে চাব, সেইফালৰ পৰা মই পাই যাম। এতিয়া স্কুলত পঢ়ি থাকিলে দিগদাৰ হয়। স্কুলকপিটো টিছাৰে চাই। ত সেইকিজনে আজাদ। টিউশচন ল'বই লাগিব, নহলে সেইকেইজনে নম্বৰ নিদিয়ে।
উম। এইটো মোৰ স্কুলত তেনেকুৱা হৈছিলে। মানে আমাৰ যিজনে আমাৰ মেথছ পঢ়াইছিলে। তেওঁৰ ওচৰত মানে গোটেইখনে টিউশন গৈছিলে একচেপ্ট মি, আৰু ৰক্তিম বুলি এজন আছিলে যে। মোৰ লগত সেই তেওঁ আহ, তেওঁ মানে। মানে আমাৰ মই কৈছিলো তোমাক এগৰাকি এয়া ছাৰৰ কথা যিজন ছাৰ মামা গাঁৱৰে আৰু ছাৰ এজন চবত মানে পুৰা একদম তাই খুব ফেমাচ। ত ত তেওঁ ছাৰ তব এজন। এজন শান্ত শিষ্ট একদম বহুত মানে ঠেলেন ঠেড এজন মানুহ ঠিক আছে। তেওঁৱে অসম সাহিত্য সভাৰ কিবা এটা হয় মানে। এইবোৰ লিখে এপৰ তেনেকুৱা টাইপৰ। তেওঁ মানে বহুত মানে তেওঁ মানে গোটেই হেৰিখন লৈ থাকে ন, মেথছৰ গোটেই মানে মাৰ্কেট খন তেওঁৰ। তেওঁৰ কোনো কাৰো ঘৰলে হেৰি নকৰে ঠিক আছে পইচা পাতি কিন্তু, তেওঁলোকে বহুত হিংসা কৰে মানে তেওঁক মানে। তেওঁলোকচ। কলৈ নাযায় মেক্সিমাম তেওঁৰ ওচৰলৈ যায়। আ আহআ আমাৰ ক্লাছৰ হেৰিয়া। তাই স্কুলৰ ওছৰজনৰ লৈকে যায় ঠিক আছে। গতিকে চোন আমাক ভাল নাপায়, বেয়া নাপায় একদম বেয়া বেয়া নম্বাৰ দিয়ে ভাল নিদিয়ে তেষ্ট লৈকে আৰু তেষ্ট পৰীক্ষা লৈকে তেষ্ট পৰীক্ষা খেলেকে যে খুব। তপা আৰু এক। আমাৰ দুটা মানে মানে সিও পায় হয় কাৰণ সি মানে ধনীঘৰৰ ল'ৰা তাহাতৰ ঘৰত খুব ফাণ্ড আহে। থাপা মই মোৰ, একদমোৰ ল'ৰাহে। পইচা কিন্তু একদম মেট্ৰিকত চলকে তপ মেটন মূৰিয়ে আহিছে।
হম হুম সেইটো আমাৰ স্কুলতো সেইটোয়ে হৈছে।
মানে চোকা আহা নিৰঞ্জন বুলি! যথেষ্ট চোকা লৰা এজন, একচুৱেলি আছিলে বাৰু দে হি কোনো মানে! ভাল এজন ককা এজন আছিলে। সি তো সি মোতকে মানে সি তাক আজিলৈকে ডমিনেট কোনো হেৰীয়ে নাছিলে মানে ইমানেই ভাল আছিলে সি তাৰ পিছত তাক কোন মই মানে সেই ডবিলত কৰি দিব পাৰিছিলে মানে তাৰপাছত গৈ।
সেইটোৱে আমাৰ স্কুলতো আছিলেতো অপাৰগেত দামান। টিচাৰ চাৰহঁতৰ ময়ো মে ছ' চাৰটি টিউশ্যন লোৱাব। কিন্ত অ', সেয়ে ছাৰ পঢ়ি পঢ়ি মই ভাল ভাল মাৰ্কচ পাইছোঁ বাৰু দেই, ছাৰে বহুত ধুনীয়াকে পঢ়াইচে। কিন্তু এতিয়া যেনেকে চাইন্সৰ টিউশ্যন চাইন্সৰ চাৰৰ তাত নে-নকৰা, এই দিয়াৰ কাৰণে মই নম্বৰ কম কম পাইছিলোঁ। মেথছৰ টিউশ্যন প্ৰথমে মেথচৰ চাৰৰ তাত নোলোৱা কাৰণে মই নম্বৰ কম কম পাইছিলোঁ তাৰপছত যেতিয়া মই মেথছৰ চাৰ টিউশ্যন ল'লো মই নম মই ভাল পোৱা হ'লো। কিন্তটো ধৰ মেট কি ক'ত ভাৰ মেজা। গোটেই ক্লাছ তোক ভাৰ্মাই উম, মইটো সেই মেটিকত দীক্ষাত টপ মাৰিছে ছেকেণ্ড অনন্যা বেবী হৈছে থাৰ্ড মই হৈছো ন' স্কুলৰ। বা আজিও স্কুলত সেই টপ স্ৰীত মোৰ নাম ওলমি আছে ডাঙৰ চাইন ব'ৰ্ডত।
মোৰ মানে সেইটোে আগৰ পৰা সেইটো মই এতিয়া যেনেকে সেইটো মই স্কুলতো ৰাখিলো এইচ এছত এইচ এছত কিমানটা ৰাখিব এইচ এছত মই টপাৰ হৈ গৈছিলো মই আৰ্থৰ টপাৰ আছ ম' ৰিজাল্ট মোই টপাৰ নহয়। উম, মোতকে এজনীয়ে পাই গ'ল মই এক নম্বৰৰ কাৰণে উম, উম, এইটি ফ'ৰ পইন্ট নাইন পালোঁ তাই এইটি ফাইভ পালে, মই ইকনমিক্সৰ কাৰণে ৰখি গ'ল। তাই এডুকেশন আছিল মোৰ ইকনমিক্স আছ হ'লে। তই মই মোক বহুত কথা শুনাইছ ছাৰহতে তোমাৰ পৰা এইটো কথা আশা কৰা নাছিলো, আপোনালোকৰ পৰা আশা কৰা নাছিলো যে আপোনালোকে মোক টিচাৰ এজনে নিদিব। আপোনালোকে চব মোৰ এৰি দিলে যে মই নিজে তেওঁলোকে মোক সেইদিনা কন্দুৱাইছিল অফিচ ৰুমত মোক মাতি নি কন্দুৱাইছে যে বহুত আশা কৰিছিলো কিয় এনেকুৱা কৰিলা কি বাহিৰা ধান কিবা লাগিল নেকি তোমাৰ পৰা তোমাৰ পৰাটো আমি ষ্টেণ্ড কৰা আশা কৰিছিলো হাৰে, কি কৰিম এজনি ছোৱালী কান্দি কান্দি মিঠাই এটা দিছে মোক সেইটো পেলাই কান্দি কান্দি গাড়ীত উঠি আহিছো মই ঘৰলে কি আপনালোকে মোক টিচাৰেই নিদিলে মোক থৈ যুক্তাশ্ৰী তুমি পঢ়োৱা, নোটচ বনোৱা লগৰ খিনিকো দিয়া আৰু এতিয়োতো এইকেইদিন ছাৰটো নায়েই গমেই পাইছা, কৰা আৰু বাকী যি থাকে মোক ক'বা মই গোটাই কৰি দিম ন সেয়া মোক কৈছিলে অ', মই মোৰ লগৰ খিনি ইকনমিক্স লৈছিলো ছটা মানে অ', ইকনমিক্স লৈছো ছটা মানে সেয়া মই ইকনমিক্সত পাইছিলো চেভেণ্টি এইট। সেইয়াত ৰৈ গ'লো মই, হায় ছেকেণ্ডী গৈ সেইটোৱে, সেইটো চাবজেক্ট কতে নগা এ, এ হেৰি লৈছো আ, মেজৰ লৈছো কাৰণ টপ, টপ টপ থ্ৰ্ৰী পৰা বাছে ন এনেকুৱা মানে মানে টপ থ্ৰী মাৰ্কচটো হিচাপ কৰি তেওঁক তেওঁৰ ছাবজেক্ট চুজ কৰিব দিয়ে মই ইকনমিক্স নাছিলেই টপ থ্ৰী তথাপিও মোক চজ কৰিব চছিলে কাৰণ মোৰ মাৰ্ক বহুত ভাল আছিলে মোৰ পল চাইস নাইনটি টু আজিলৈকে পলিটিকেলত আমাৰ কলেজত কোনেওঁ লেটাৰ পোৱা নাছিলে পল চাইন্সত মানে নটি পাইছো মেমৰ যি সুখ মেম আহি ঘৰ ওলাইছিলে তাৰ পিছতে কি আছিল ইংলিছ এছামিছত পাইছিলো বহুত বহুত আছামিজ কওঁ ইংলিছো অঁ আছামিজ আছিলো ত এইবিলাকতওঁতে জঅগ্ৰাফ বহুত মাস্ক সেইখিনিৰ পৰা চজ কৰিব দিলে মই সেইয়াই আৰু কথা
তাক
এনেই তুমিও উম সেয়াই আৰু বি এড কৰিলও গভমেন্টতে কৰিম নহবা নকৰোঁ আৰু
পাবা পাবা পাবা জানা পাবা
অঁ বি এডৰ এক্জাম এটা যে আছে পাহৰিয়ে থাকিলো ন আমি
হা অঁ মই
অঁ ন নাই নাই ন নাই তোমাৰ কত চাইড আহছে ন এতিয়া আধা ঘন্টা নহয় বিশ মিনিট অকমান ভিডিঅ' তো চাম চাই বিছনত যাম বাকী তোমাৰ লগত কথা কথা যদি পাতিব লগা হয় আৰু দেৰিকৈ পাতিম দেই ম তেওঁ অকনমান
অকমান তোমাৰ গাটো যিহেতু ভাল নহয় তুমি পঢ়া শুনা কৰা অলপ তাৰপিছতে এনেই তোমাৰ খবৰ মই মানে মোৰ লগৰজনে ভাত বনাইছে তাত তাৰপিছত ধৰি লোৱা তেনেকেই খাম ভাত তাৰপৰা আৰু বস্তু পাচলি আছে তাৰপিছত সেই কণী আছে তেনেকে খাম
মজা মজা
তুমি তুমি খালানো হয় ভাত
চল চল
আঁহ দিয়া বাৰে ঔষধ খোৱা হ'ল
ত খালো এতিয়া গমচপ খাম আৰু
অঁ উম সেইটোৱে ভালকৈ থাকিবা ঠাণ্ডা নলগাবা আক হয়টো ঠিক আছে বাৰু দিয়া ঠিক আছে বাৰ অ হ'ব হ'ব তুমি ফ্ৰাই কৰি লবা